চিনেমা, হেল্ল'।
অ হেল্ল'
শুনি আছে?
অ শুনা পাইছো দিয়ক।
কি কৰি আছে বাৰু?
এইয়া ভাত পানী খালো দুপৰীয়াৰ সাজ আৰু এতিয়া এনে আছো। আপুনি খালে নে?
হয় নেকি? মইয়ো খালো খাই উঠি বাচন বৰ্তন ধুই মই বোলে এবাৰ ফোন কৰি লওঁ। সেইকাৰণে, টাইম সময় আছে ন ফোন কৰিবৰ কাৰণে। কথা পাতিবৰ কাৰণে? অ অ। তাৰমানে সেই এইকেইদিনো বিশেষ কামো নহয়।
অ আমটি নিয়ম পালন কৰি আছো ন?
হয় হয়। এয়াই আৰু মানে
অ।
ধোৱা কা, কানি কাপোৰ ধোৱা এ সিমান প্ৰব্লেম নাই সুবিধা নাই, আৰু ঘৰ মূচাটো হেৰি নাই আপোনালোকৰো এনেকুৱা নিয়ম ভাল পাই নিকি?
অ', আমাৰো সেনেকুৱাই খালি, অ'। একদম নোধোৱাকে নোহোৱা কাপোৰ খিনি ধুই আছো আৰু, বাকী কালি অহা কালি নিয়, হেৰি হ'ব নেকি
অহাকালি? অহাকালি নহয় কি ৰাতি বাৰটাতহে হ'ব সেই, সেইকাৰণে চাগে সকলোৱে শুক্ৰবাৰে কৰিব নেকি? হয়। মানে মই শুনামতে বিৰা বিৰাট বৃহস্পতিবাৰে ৰাতি।
অনুভৱলৈ অ', অ', ঠিকে আছে।
বাকী আপোনালোকে কি নিয়ম কৰি আছে বাৰু এইকেইটা দিনত?
আমি এনে ঘৰৰ যে পূজা সেইটো কৰা নাই, যিটো সদায় দৈনিক ভাবে চাকি জ্বলাই যে চোৱা চাকি জ্বলোৱাটো কৰা নাই। আৰু কানি কাপোৰ খিনিও ধোৱা নাই।
হয় হয়, চাৰ্ফ দি ধোৱা নাই আৰু?
অ', অ', নাই ধোৱা।
অ'। আমিও সেনেকুৱাই আৰু মানে সকলোবোৰ, এই তোমাৰ কানি কাপোৰ খিনি ধোৱা নাই গা, গা ধুওতেও চাবোন লগোৱা নাই।
অ', ' আচ্ছা আচ্ছা।
মাছ মাংস খোৱা নাই।
অ', অ', মাছ মাংসও খাব নাপায় নেকি বাৰু? আমিটো গম পোৱা নাছিলোঁ‌।
মাছ মাংস কিছুমানে নাখায় বাৰু, কিছুমানে চাগে খাই কিন্তু আমি, আমি, আমি কোনোদিন খোৱাই নাই। এ, যেতিয়াৰ পৰা মই গম পাও, মই মানে এইটো আম্বু-আম্বুবাচি মানে এই সময়, সেই-সেই চাৰি দিনত আমি মাছ মাংস মই সৰুৰ পৰা খোৱা মোৰ মনত নপৰে আৰু। সেইকাৰণে মোৰ ল'ৰাটোকো মই খোঁওৱা নাই।
নাই, অ', ঠিকে কৰিছে দিয়ক, যোনে যেনেক যেনেকে সৰুৰে পৰা পালি আহিছোঁ, তেনেকে পালি উঠিলে হ'ল আৰু।
হয় হয়, চাৰিদিনহে বেছি দিনটো নহয়।
অ', তাকে।
আৰু আমাৰ
তাতো এটা নিয়ম আছে, আমাৰ শহুৰ ঢুকাইছে নহয়, মানে চাৰি দিন হ'ল। অ'-কি চাৰি মাহ মান হ'ল কিন্তু সেই চা প্ৰথম যিটো এই অম্বুবাচী মেলাৰ সময়ত, মানে এই চাৰিদিন মানে আমাৰ মতে ভাতো খাব নোৱাৰি আৰু ফল-মূল বুট, প্ৰসাদ এইবিলাক খাই থাকিব লগা হয়। এই, মাক-দেউতাক মৰাৰ প্ৰথমটো অম্বুবাচী যিটো আমতি লাগে আৰু তেতিয়া তাৰমানে আমাৰ এ অস, সকলোৱে আৰু কৰে সেইটো আমিও এইবাৰ কৰিব লাগা হৈছে আমাৰ সৰু দেউতা ঢুকোৱাৰ মানে আমাৰ এই চাৰি মাহ হ'লতো। এই প্ৰথম অম্বুবচীটো আমি পাইছো সেইকাৰণে মোৰ হাজবেণ্ড আৰু মই এ একদম মানে ব্ৰতত আছো আৰু ল'ৰাটো খোৱাইছো বাৰু বন - চন খুৱাইছো।
অ সি সৰু হৈ আছে নহয়।
অ হয় হয় আৰু সেইয়া সেই খিনি নিয়ম কৰি আছো, শু আৰু শুক্ৰবাৰৰ আ ৰাতিপুৱা উঠি কানি- কাপোৰ ধুই, মন্দিৰ ধুই এ তাৰ পিছত সেয়া আকৌ আগৰ নিচিনাকৈ নিয়মবিলাক কৰিম আৰু।
অ অ ঠিকে আছে সেইটো গম পোৱা নাছিলো মই আগতে। এই নিয়মটো।
হয়।
অ, বাকী বতৰৰ ফল খাই আছে নে নাই?
বতৰৰ ফল উম খাই আছো। উম একদম চলি আছে, কিবা কিবি চলি আছে আৰু। আম, কঁঠাল খোৱা নাই কঁঠাল খাম আৰু আমাৰ মানে কঁঠাল আনি থোৱা আছে। পকাই নাই কঁঠালটো, পকিলে খাওঁ আৰু। বাকী আম খাইছো আম, জাম, লেতুক এইবিলাক কিবা কিবি চলি আছে দুই এটাৰ ফলৰ নামেই নাজানো, এ অ
ভালে হৈছে, আমাৰো এই পৰশি এই ওচৰৰে দাদা এজনে ক ঠাল এটা দি গৈছে পকা কঁঠাল এটা তাকে খালো।
অ অ।
কঁঠালটো মোৰ ইমান প্ৰিয় নহয় তাৰমানে অ মই খাব নোৱাৰো বেছিকে। অলপমান কেঁচা হৈ থাকোতেই যে অলপ টান হৈ থাকোতে সেইটো খাব পাৰো কিন্তু একদম পচ পকি যোৱা পিছত তো গিলিব বহুত অসুবিধা পাওঁ মই।
এ মোৰো একে অসুবিধা, মোৰ গলৰ পৰা তল ফালে নাযায়।
নাযায় অ, মই ৰস খিনি খাই মানে থৈ দিব লগা হয় আৰু। পেলাই দিব লগা হয় বাকীখিনি। অ তেনে ইমান ভাল নাপাওঁ কঁঠালটো।
কঁঠালটো মোৰো প্ৰিয় নহয় আমটোয়ে প্ৰিয় আৰু।
অ আম আম ভাল লাগে খায়।
হয় হয়।
অ।
বাকী যোগাৰ পাতি হৈছে আৰু আ আমটি ভাঙিবৰ কাৰণে।
আনিব যোগাৰ তেনেকে কৰা নাই। আজি মোৰ বা হেৰি ফালে গৈছে ৰ'ব কামাখ্যা মন্দিৰৰ ফালে অম্বুবাচী মেলাত। আপুনি গৈছেনে আজিলৈকে?
আমি এই মই আগতে এবাৰ গৈছোঁ কিন্তু আমিতো এইবাৰ মন্দিৰ যাব না পায় যে সেই কাৰনে আমি ইমান যোৱা হোৱা নাই, এই এবছৰ নোহোৱাকে যাব নাপ পাই নহয় মন্দিৰ সেইকাৰণে আমি যোৱা নাই বাৰু। কিন্তু আমাৰ হাজবেণ্ড সদ প্ৰত্যেক বাৰ যায়।
অ', আচ্ছা।
উম, উম, আৰু বাচ্ছাটোও যায় দেউতাকৰ লগত।
মইও যোৱা নাই আজিলৈকে মানে যাব বহুত ইচ্ছা আছে। কিন্তু মিলি অহা নাই আজিও এটা কামৰ কাৰণে বাহিৰত যাব লগা হ'ল সেইকাৰণে বাৰ লগতো যাব নোৱাৰিলোঁ। হেল্ল'। হেল্ল'। হেল্ল'।